হ
কি কৰিছা?
এইয়া এনেই আছোঁ তুমি?
মই বৰ্তমান কিতাপ পঢ়ি আছোঁ।
ঠিকে অ, তাকে চাহটাহ খালা?
খাল লক, খালোঁ তুমি কি ভাত পানী বনাই আছা নেকি?
অ, এইয়া ভাত বনাব লৈছো মানে ভাজি বনাই
কি বনাইছা আজি?
আজি ভাত কেৰেলা, আলু, দালি, ভাত।
হয় নেকি।
উম।
অ, এইকেইদিন আকৌ মাছ, মাংসো চলিব নহয় ন।
অ, এইকেইদিন, এইকেইদিন মানে আজিৰ পৰা চলিব আৰু।
আজিৰ পৰাা চলিব নেকি?
উম।
তাকে। তুমিয়ে বনোৱা ন' এনেই ভাত পানী প্ৰায়?
অ' এতিয়া মই বনাওঁ বাৰু।
অ' মানে খুৰাই নোৱাৰে চাগে ন'?
অ' এ, খুৰাক বনাব নিদিও এতিয়া।
তাকে তাকে, ঠিকে আছে। বাকী কালি টাউনৰফালে যাম বুলি ভাবিছা নেকি?
অ' এবাৰ কাম এটা আছে বাৰু টাউনত।
কালি ক'বাচোন যদি যোৱা ময়ো যাম।
ঠিক আছে। কিবা কাম আছে নেকি তোমাৰ?
মোৰ মানে মোবাইলটো অলপমান বেয়া হ'ল। এইযে তোমাৰ চিনাকী দোকান এখন আছে নহয়। তাতে দেখাম বুলি ভাবিছোঁ, তুমি ক'লে ভাল হ'ব।
ঠিক আছে বাৰু দিয়া মই মই গ'লে তোমাক মেছেজ এটা দিম। হা হা?
ল'ৰাটোৰ নামটো কি আছিল?
এই প্রান্দিপ। উম, উম।
তাকে, মানে কি এনেই অকলে গলে চিনি নাপাবতো সেইকাৰণে তোমাক লৈ যাম বুলি ভাবিছিলোঁ। কিবা ডিছপ্লে প্ৰব্লেম দি আছে মোবাইলটোৰ।
অ' কিবা কিবা ধৰি
তোমাৰ তোমাৰ যে এসময়ত যে হৈছিলে প্ৰব্লেমটো মোবাইলৰ।
অ', অ', অ', অ' তত পানী পানী চানী পানী চানী পৰিলে হয় বাৰু তেনেকা।
পানী পৰিছিলে মৰে, এই বৰষুণ দিওঁতে মাজতে।
অ'।
সেই পানী সোমাইছে যেন মোৰ লাগি আছে। তাকে কালি
এইটো মতে, ঠিক আছে ঠিক আছে কম দিয়া বাৰু। বাকি ওলাই
আৰু ওলাই যোৱা নাই, আপুনি এই হেৰিৰহে হৰৰ ষ্টেটাছ দেখিলো ক'ৰবাৰ শ্বুটিঙত আছে দেখোন মানুহটো।
অ' বাবু ঘৰলৈ হাই নাই ৰাতি, দহটা বাজিব এতিয়া।
তাকেতো। সি কেমেৰা ললে ন'?
সি ল'লে নেকি জানো।
জানো লৈছে
অ' এই আজি তাত দেখিছা নেকি ষ্টেটাছত?
মানে মই ষ্টেটাছ দেখিছোতো।
হয় ছাগে।
কিবা ৱৰ্কশ্বপত গৈছে নেকি ন' সি?
অ', অ', অ'।
দৰ এটা ভাল ফ'টো উঠায় কিন্তু দেই।
অ' বা কৈছে ইনে সি শিকি আছেতো।
উম, শিকি আছে শিকি আছে।
আৰু কোৱা বাকী?
বাকী গাঁওৰ ভাওনা চালানে নাই?
গাঁৱৰ ভাওনা চালোঁ, বৰ বেছি টাইম নাচালোঁ।
উম, কিয় কি আমনি লাগিল নেকি?
এখন মানে এফালে যাবলগীয়া আছিলে নাই, পিছদিনা এফালে যাবলগীয়া আছিলে। তুমি কি সম্পূৰ্ণ চালা?
অ, মই আগদিনাখন ঘৰলৈ গুচি আহিলো পিছদিনাখন সম্পূৰ্ণ চাইছো আৰু।
ঠিকে আছে বেয়া লগা নাই। কিন্তু দ, এই ভাল লাগিছে বহুত দিনৰ মূৰ দিছে যে।
অ', অ', বেয়া লগা নাই বাৰু দে।
উম, আৰু প্ৰৱেশ বিলাকো ইমান ধুনীয়া কৰিছে ন। চবেই মই চবতকে ভাল পালো। অ, এই ৰণীৰটো বিৰাট ধুনীয়া লাগিল ন।
অ, ৰণীয়ে, ৰণী দাই ধুনীয়া কৰিছে প্ৰথম ভাৰ হৈ মোৰ
আৰু এই যে শকত ল'ৰাটো যে
অ, এই ইয়াৰ নামটো কি আছিল ৰখা এই অ, কি ধুনীয়া দেই। কি ঘটুগছ পুৰা মিলি গৈছে উম। শকত যে মণ্ডাল উম।
এনে চাই বেয়া লগা নাছিলে। মই মানে সেই কাম থকাৰ কাৰণেহে চাব নোৱাৰিলো গোটেইখন
অ, কাম আছে কিবা কাম আছে নেকি।
উম, পিছদিনা খন কাম আছিলে তাতে এই চবতকে মই ভাল লাগিল সূৰুয দাৰ প্ৰৱেশটো
সূৰুয দাৰ প্ৰৱেশটো
উম, সূৰুযে কিনেকোৱা নাছিছিলে তুমি নাছিলা চাগে উম।
অ, মই চাগে অকমান বেলেগ গৈছিল।
এই ওলাই গৈছিলা তুমি ইয়াত
অ', অ', আচ্ছা, আচ্ছা সেইটো সময়ত ন।
উম, উম, সূৰুয যে ওলাইছিলে। ভাল নাছিছে মানুহটোৱে।
ঠিক চ এতিয়া চাবল নাপালো নহয়।
হ ভাল পালা আহ চাই পেলাই। মই ভিডিঅ' কৰি থোৱা আছে তোমাক দেখাম দিয়া। লগ পালে আজি ওলাই যাম বুলি ভাবিছো। ছিলো এই কপিল নাই কাৰণে নগ'লো আৰু।
অ', অ', কপিলা নাই বোলে কপিল দা ডিউটি গৈছে মোক মে
ডিউটি গৈছে উম। কোৱা বাকী কি ক'ম ভাবিছিলা?
বাকী সে আৰু ভাত, পানী খাবা নে বনাই আছে।
ভাত অলপমান দেৰিকৈ খাম মন যোৱা নাই এই গৰমৰ কাৰণে খাবলৈ।
অ, মানে ভাল হ'ল।
ভাতটো হৈছে। খালি খাবহে মন যোৱা নাই মানে ইমান গৰম পৰিছে।
উম, এই আমাৰ বোলে এই হেৰি পুখুৰীটো যে যোনটো আমাৰ এই গাঁৱৰ যোনটো নতুনকে পুখুৰীতটো খান্দিছে।
হ
তাত পাৰ বিলাকত খেতি কৰিছে ন গাঁৱৰ মানুহে।
কৰিছে হ'বোলা ন।
তাকে মই মানে শুনিছো তাকে কথাটো।
ময়ো শুনিছো হে গাঁৱৰ মানুহ বিলাকে ক'ব লৈছে যে
উম, উ।
সেই তেতিয়া অলপ, চলপকে শুনিছো আৰু মই চাব যোৱা নাই কিন্তু।
ময়ো মানে যেনেকে চাব যোৱা নাই মই শুনিছোৱোনে শাই, শুনাহে মানে মই শুনা কাৰণে তোমাক মই ক'লো।
তাকেতো বাম খেতি কৰিছে চাগে।
অ, সেনেকাই হ'ব চাগে।
সম্ভৱ উম, আকৌ এবাৰ মাছো পেলাইছে নহয়।
মাছ পেলাইছে নে।
উম, মাছ দিছে পুখুৰীত।
উম, মাছ দিয়া কথা গম নাপাওঁ বাৰু।
ৰৌ, বাহু, গ্ৰাছ কাপ এইবিলাক দিছে।
উম।
পুখুৰীটো ডাঙৰটো মাছবিলাক ভাল হ'ব কিন্তু ডাঙৰ হ'ব।
ডাঙৰ হ'ব কিন্তু সেই আৰু পানী নাই পুখুৰীডালত।
অহ, সেই দহকে নেখান্দিলে যে অলপ বাম হ'ল।
বাম হ'ল মানে যিমানটো ডাঙৰ চাইজৰ পুখুৰী সিমানটো পানী নহয়।
তাকেতো, কি কবা আৰু। বাকী এদিন ভোজ এটা খাব লাগিছিল ঐ।
অহ', অহ' খাব লাগিছিল তাকে এতিয়া পুখুৰীতে খাওঁ নেকি ন'।
অহ, তুমি মানে ৰান্ধি আছা যে মোৰ মানে মনত পৰি গ'ল ভোজলৈ।
অহ।
এদিন খাম দিয়া গোটেই কেইটা মেলি। আমাৰ প্ৰায় দছটা মানে হ'বগৈ ন'। গোটেইকেইটা মিলি এদিন বহিম দিয়া, দিনতেই হওঁক বা ৰাতিয়ে হওঁক। এই বাহিৰত খাই বেছি ভাল লাগিব, ঘৰটোৰ ভিতৰত খাই ভাল নালাগিব। অলপ বতাহ মাৰি থাকিলে।
হম', হম'।
গৰমত মানে বিৰত খালে অকণমান হেৰি আৰু।
অহ, বেছি গৰম হৈ যাব। অলপ বাহিৰত ধুনীয়াকে একদম গছৰ তলত ন'।
বাকী বোলে আমাৰ গাঁৱত বোলে ৰাস্তা এটা-এটা বুলি সুধিছোঁ।
অহ, মই শুনা পাইছোঁ কিমান দূৰ সত্য।
উম। হেল্ল'। হেল্ল'। হেল্ল'।